হেল্ল'
হেল্ল'
শুনা পাইছা?
অ', পাইছো ক'ত আছ? হেল্ল', অহ, ভাত পানী শুনিছ নে নাই?
শুনি আছো মই।
নেটৱৰ্কটো অসুবিধা হৈছে নেকি?
অহ ভাত পানী খোৱা হ'ল?
খালো।
উম।
খালি
মই এয়া বনাই থৈ আহিছোঁ।
কি বনাইছা?
অ', মই এই আজি মাংসৰ নতুন ৰেচি
অ', হয়, নেকি? কি ৰেচিপি? মানে মই গঞা মানুহ কিছু মানৰ লগত আছো যে, মানে অকমান পেকপেকাই থাকে কে আৰু দেই বেয়া নেপাবা।
মাংস মগু দালি দি খাই পাইছ?
এ, মই এদিন অ', মই এ, তেনেকে খাই পোৱা নাই।
উম, হাঁহিব লগীয়া কথা
নহয় আমাৰ মায়ে মানে মোক চাই আছে এনেক কেৰাকে চাই গ
ইমান বেয়াকে চাই গৈছে মই ভয় খাই গ'লো।
সেইয়া মগু দালি দিয়ে বনালোঁ আৰু ভাল লাগে খায়।
অ', ৰেচিপিটো কোৱাচোন মোক কেনেকুৱা লাগে খায়।
অ', তুমিও বনাব পাৰিবা তেতিয়া। প্ৰথমতে মই কেৰাহীটো গেছটো অন
গেছটো অন এ, কৰিব লাগে এক ছেকেণ্ড কোন জানো গেছটো অন নকৰাকে বনাই মানে গেছটোতো অন
এ, সেইটো অলপ মানে চিনি পাওঁ যিহেতু তোক সেইকাৰণে অকণমান ধেমালি কৰিছো আৰু। অ হে ক'ত গেছ ত অন কৰি কেনে হেৰিটো কেৰাহীটো দিলো, তাৰপিছত তেল অলপ দিলো, ঘৰৰ খাটি মিঠাতেল দিলো।
কাতি।
পিয়াজ দিলো। পিায়জ দিয়াৰ পাছত মাংসখিনি দিলো। তাৰ পিছত নিমখ হালধি অলপ দি পুৰা ভাজিছো ভাজাৰ পাছত আলু দিয়াই নাই কিন্তু দেই আলু অ পিয়াজৰ লগত মাংস খিনি ভাজিছো। নিমখ হালধি দি তাৰ পাছত বস্তুখিনি ভাজি অকমান মানে ডকচা নিচিনা হওঁতে অকমান মানে যে মাংস খিনিক বইলা মাংস হো যে। অকমান মানে সিজা নিচিনা নিচিনা অলপ অলপ হৈ যায়, তেতিয়াই মানে হেৰি কৰিছো। আলু দিলো তাৰ পিছত মগু দালি খিনিও আলুৰ লগত একেলগে দি দিছোঁ। মগুজ দালি খিনি অলপ সময় তিয়াই ৰাখিব লাগে তেতিয়া ভাল। তেতিয়া টান হৈ নাথাকে আৰু, তাৰ পিছত দি কিনে এয়া হেৰি দিব লাগে আদা নহৰু পেষ্ট মান দি জলকীয়া কেঁচা জলকীয়া কেইটামান ইমান ফালি ফালি দিব লাগে আৰু অলপ সময় লৰা বগৰা দিব লাগে মাংস ঘৰ পৰা পানীটো ওলাব যে। সেই পানীটো ওলালে ঢাকি ঢাকি। দিব লাগে আৰু তেতিয়া। তাৰ পিছৰ পা পানীতো অকণমান শুকালে আৰু অলপ এনেই অলপ অলপ ছতিয়াই ছতিয়াই দিব লাগে যেন মানে ভাৱটো উঠিবলৈ কাৰণে আৰু। তেনেকে দি কিনে তাৰ পিছত জলকীয়া গুড়া, জিৰা, জালুক তেনেকে বস্তুখিনি চব্জি মানে মছলা খিনি গোটেইখিনি দি কৰি লৰাই কৰি দি থাক। দিলেই হ'ল আৰু বস্তু খিনি সিজা নিচিনা আলু যেতিয়া ভাগিব তেতিয়া তেল পানী লাগিলে পানী খাবলৈ মানে জোল খাবলৈ মনগলে পানী দি দিলেই হ'ল গৰম পানী দিলে ভাল ঠাণ্ডা পানী তো দিলে উতল আহি গলে অ খ গৰম পানী দিলে মানে উতলাই থাকিবলৈ সময় লাগে গৰম পানী দিলে উতল সোনকালে আহি যায় সেনেকে পিলে আৰু খাই ভাল লাগে যেনিবা
উম
ছাল থকা ব্ৰইলাৰটো খাই কিন্তু বেছি ভাল পাওঁ মই
অ মই ও ভাল পাওঁ
উম ফাৰ্ম চাৰ্ম খুলিবলৈ পাৰি
হে
ফাৰ্ম চাৰ্ম খুলিব পাৰি ব্ৰইলাৰৰ
উ এটা গৰম দিন নহয়
অসুবিধা হয়
উম গৰম দ অকমান অসুবিধা পাব কষ্ট প মানে বইলাৰ কিতা
গৰম দিনত মানুহে থাকিবলৈ অশান্তি আৰু ব্ৰইলাৰটো এনেও উম উম গৰম দিনত বহুত ব্ৰইলাৰ মৰি যায়
উম না লগোৱা
হম
ইমান গৰম ইমান পৰিছে আজি ভল্টেজো নাই জানা
অ ভল্টেজ একেবাৰেেই নাই ফেনখন লগাবও পাৰা নাই ইমান কম ভল্টেজত
উম
কাৰেণ্টটো অহা যোৱাই কৰি আছে চোন
উম
বহুত ৰ'দ দিছে আজি তেত্ৰিশ ডিগ্ৰী চৌত্ৰিশ ডিগ্ৰী মান মাৰিছে
চৌতৰিছে মাৰিছে অথনি চাইছিলো মই উ অ বৰষুণে এযাক দিব নিচিনা লাগিছে
উম ৰাতি নহলে অহা কালি মানে দিব চাগে আজি নিদিয়ে আজি এনেকে গৰমতে যাব
উম তাক
নাজানো দেই পিছবেলা বৰষুণ দিবও পাৰে
মানে মোৰ মা আহিছে মোৰ ওচৰলৈ বয়স হৈছে যে পষষ্ঠি বছৰ হৈছে মোৰ মা
অ
মানে বিচি আছে কিঠিক বা মৰি যাবও পায়
উম
সেই নমৰে আগৰ দিনৰ মানুহ বেছি দিন বহুত দিন যাব পাৰে নিহে কৈচু মই ধেমালিও কৰিছোঁ
আগৰ দিনত ভাল আছিলে আজিৰ যুগত বহুত মানুহৰ মাৰ আজাৰ
উম আমাৰ মা আগৰ দিনৰ হলেও চুগাৰ আছে
যিমান হ'লেও টেকনলজি আজিকালি বাঢ়িছে যে মানুহৰ বেমাৰ আজ বেছি হৈছে
উম আমাৰ মা চুগাৰ আছে তাকো পাঁচশ বত্ৰিশ
হে
স
মিঠা খাব নিদিবা মিঠা খাব নিদিবা
চেনিও খাব নিদিবা
একদম মই খাবলে ভ
দেউতা কত এতিয়া ঘৰতে আছ ছেনে
ঘৰতে আছে দেউতাক কিবা বনাবলৈ কিবা বনাবলৈ কৈছে কিবা খাই বোলে বনাই
উম
দেউতায়ও বৰ ধুনীয়া ধুনীয়া বস্তু বনাই দেই
অ সিদিনা খন গাহৰি বনাইছিলে কি কি দিছিল মনত আছে কলমৌশাক ঢেঁক ঢেকীয়া শাক ক কঁঠালৰ গুটি তাৰ পাছত এ গাছটেঙা দি জলকীয়া ভোট জলকীয়া দি বনাইছিলে। মই ভাবিছিলো বহুত বেয়া। বুলি কিন্তু খাই গম পাইছো ইমান সোৱাদ লাগিছে ইমান ধুনীয়া লাগিছে।
ভাইটিয়াহে কি বেয়া পালে।
এই সি আজিকালি যুগৰ ল'ৰা ছোৱালী আৰু সি বাহিৰা বস্তু খাইহে ভাল পায় সি এনেকে এইবিলাক শাক শাক চাক খাই ইমান। ভাল নাপায় সি
উম।
ভাল লাগিলে কিন্তু দেই বহুত ধুনীয়া লাগিলে সেইদিনাখন খাই
উম।
দেউতাৰ কাৰণে জ্বলাটো কমিছিল বুলি কৈছে নিমখ কমিছিল কৈছে কিন্তু মই চব
মোৰ কিন্তু জ্বলাটো মই ঠিকেই পালো দেই
উম মই। থিকেই পালো দেউতাহঁতক কমিছিল বোলে দেউতাহঁতে জ্বলা বেছি খায় আৰু আমি কমাই খাওঁ
তাকেইটো।
হম।
অ।
সে আৰু
হলেও কিন্তু সোৱাদযুক্ত হৈছিলে বহুত খাদ্য খিনি
উম।
আৰু তেনেকে ন তেনেকে গাছ টেঙা দি বইল কৰি খালে বহুত ধুনীয়া লাগে।
অ ভাল লাগে। খাই
কেতিয়াবা কিন্তু এই ভাজাকে যে বনোৱা যায় যে ড্ৰাই ফ্ৰাই বুলি যে কয় সেনেকেও ভালেই লাগে।
মই আকৌ ড্ৰাই ফ্ৰাই খালে মানে মোৰ অকমান কিবা মছলা বেছি হৈ যায় যে মোৰ কিবা বমি আ ন এনেও মানে মোৰ মানে মচলাটো অকমান মই অকমান বেয়াই পাওঁ মানে
উম একে মছলা কমাই দি কেনে বনালে তেনেকে ভাল লাগে আজিকালি গাহৰিটো চবেই খায়েই আৰু ভাল লাগে‌ যেনিবা।
কালি চিনেমা এখন ডাউনলোড দিলোঁ ডাউনলোডেই নহয়।
ভূত বাংলাখন চালোঁ দেই অক্ষয় কুমাৰৰ যে নতুন চিনেমাখন। ভাল লাগিলে ভাল লাগিল। শুনিবলে।
মোৰ আকৌ মোবাইলটোত আকৌ থাৰ্ড পাৰ্টি এপো নাহে নহয়।
অ নহয় থাৰ্ড পাৰ্টি এপ নহয় এই মুভি বক্স বুলি যে এপ এটা আছিলে।
উম নহয় মানে আইফোনত যে নাহে নহয়।
অ চালো চিনেমাখন অক্ষয় কুমাৰে ভূত নোলায় তেনেকে এয়া মানে অক্ষয় কুমাৰৰ বাপেকটো মানে গাত কিবা মানে ব্ৰহ্ম ৰাক্ষস যে তেনেকুৱা ধৰণৰ কিবা এ লাগি ধৰে আৰু বিয়া পাতিব ওলোৱা দিনাখনে ঘনীয়েক জনীয়ে মানে সেই ব্ৰহ্ম ৰাক্ষসটোক অভিশাপ দিয়ে। যে কিবা হেৰিতটো। নিজে মানে নিজৰ হাতে নিজে মৃত্যু হব বুলিহেয় মানে তেতিয়া বিয়া পাতা সময়ত ঘনীয়েকে তাৰ মালাডাল পিন্ধাব ওলাওতে তাহ হাতে দিয়ে তাক চাকুখন মৰাই দিলে মানে। সেইটো কাৰণে সি ককো মানে সেই এখন গাঁৱত কোনোবা বিয়া পাতিব ওলালে সি মানে মাৰি পেলাই কোনোবাদিনাখন সেনেকুৱা ধৰণৰ কাহিনী আৰু বেছি নকও নিজে চাবি আৰু হয়
তাকেইটো।
উম ভাল লাগিলে কিন্তু চাই হয় অক্ষয় কুমাৰৰ চব চিনেমাই ভাল লাগে মই ভাল পাওঁ অক্ষয় কুমাৰক
ময়ো ভাল পাওঁ।
হম। হাউচফুল চিনেমা গোটেইকেইখনে চাইছো ভাল লাগে।
অ ন হাউজ ফল ফাইভ নেকি সেইখনো কি মানে টেষ্টিহে আহিছে।
ভাল লাগে চাই আহ বহুত ধুনীয়া হৈছে মানে উম।
হব এতিয়া ন।
অহ এয়া হাউছ ফোল। ফাৰ্চ হ'ল ফাইভ খনত যে ৰঙা পখিলা গানটো যে
লাল পৰী।
উম দে হ'ব দে হা
উম ঠিক আছে।
উম। গৰমতটো যি পৰিছে হ'ব। উম
উম।